হেল্লো', হেল্ল' অঁ নমস্কাৰ। হেল্ল',
হেল্ল', শুনিছা?
হেল্ল' অঁ মাত অঁ মাততো শুনি পাইছে?
অঁ শুনি পাইছোঁ।
হেল্ল' মাত তো অঁ অঁ অঁ অঁ অঁ চলি আছে দিয়ক আৰু আপোনাৰ
অঁ মোৰো ভাল চলি আছে।
আচ্ছা কি কৰি আছে?
মইতো জাষ্ট আহিলো ৰুমত।
আচ্ছা আচ্ছা কৰ ডিউটি পৰা
ন দোকান বন্ধ কৰি,
অঁ দোকান বন্ধ কৰি আহিলে আচছা। ময়ো আহিলো জাষ্ট অফিচৰ পৰা
অঁ অঁ।
আপুনি জাষ্ট অফিচ পৰা আহিলে।
অঁ জষ্ট অফিচ পৰা মানে অফিচৰ পৰা মই আগতে আহো চাৰিটাত মোৰ অফিচ ছুটি হয় অঁ। তাৰপিছত আকৌ মই টিউচন কৰাওঁ চ' টিউচন কৰাই পেলাই মানে এতিয়া আহিলো।
টিউচন ক্লাছ কৰা একবাৰ আহিছে
অঁ টিউশচন ক্লাছ কৰে একেবাৰে আহিছো। এতিয়া আহি পেলাই আকৌ ৰন্ধা কৰি আছো।
কি বনাই আছে!
আজি মাছ বনাই আছোঁ। এনে মই অ অ এনে মই ননভেজটো অলপ কমেই খাওঁ, মাছ, মাংস সেইবোৰ ইমান নাখাওঁ। কিন্তু মানে আজি অলপ মন গৈছে সেইকাৰণে বনাই আছো। আপুনি?
মই মইতো ভেজিটেৰিয়ান ফুুল।
অ ফুল ভেজিটেৰিয়ান না অ অ আ্ছা চ' কি বনাব ৰাতি?
আজি চয়াবিন।
আচ্ছা। চয়াবিন বনাব ভাল চয়াবিন খাই বহুত ভাল লাগে ন।
চয়াবিন খাইতো চিকেন ফিলটো আহে অলপ
একচেলি একচেলি অৱ চয়াবিন খাই চিকনৰ ফিল আহে একদম। এইটো মানে ভেজিটেৰিয়ান চিকেন বুলিও ক'ব পাৰো আমি। এনেকুৱা হয়, অৱ। মই নহয় মই ভেজেই বেছিভাগ খাওঁ। কিন্তু আজি মানে ঘৰত মায়েও কৈ আছে। আজি অলপ খাব মন কৰিছে সেইকাৰণে বনাই আছো
মইয়ো মানে বহুত সোনকালে মই বিগেন হোম বুলি ভাবি আছোঁ
কি ভাবিবা
বিজ্ঞান হম বুলি ভাবি আছো
অ বিগেন হ'বা বা মানে মোৰ নিচিনা বিগেন হ'ব বিচাৰি আছা
অৱ
ভালে কিন্তু বিগেন খালে স্বাস্থ্য ভাল থাকিব প্লাছ আমি আৰু জীয়ী হলে আৰু জীয়ীয়ে থাকিব পাৰিম
জীয়াই থাকিব পাৰিম অৱ অৱ
অঁ সেইটো হয়
সেইটোৱে সেইটো মানে প্ৰচেষ্টোত আছো কেনেকে বিজ্ঞান হওঁ
হ'ব পাৰা টাইম লাগিব তোমাৰ চাগে
অ অলপ টাইম লাগিব মানে এনেকুৱা নহয় যে মানে মই অ সদায় মাছ মাংস এইবোৰ খাই থাকো এনেকুৱা নহয় মই এইটো মানে হ'ব পাৰিম বি্গেন হ'ব পাৰিম কিন্তু কি হয় ন আমি যেনেকে গাখীৰটো নৰ্মেলি মানে পাই যাওঁ নাই ইমান নালাগে পইচা গাখীৰটো কিনিব কিন্তু এতিয়া মই যদি বিগেন হওঁ তেতিয়াতো তাতেতো মানে প্ৰাণীৰ এইটো নাথাকে বস্তু না আমি গাখীৰটোও নৰ্মেল খাব লাগিব
হেইটোতো হয়
শুনি আছেনে হেল্ল' মাতটো পাইছে হেল্ল' মাতটো পাই আছে অ অ ত' তাতে কি হ'ব এইটো অ অ তাতে কি হ'ব এইটো চয় ম চয়াৰ যে মিল্কটো হয় এইটো খাব লাগিব না আলমণ্ড মিল্ক এইটো খাব লাগিব আৰু এইটো মানে বহুত কষ্টলি হয় চ খৰচটো বেছি হ'ব সেইকাৰণে মানে মই আছো চাও কি হয় আগতে মন আছে কি কৰিব পাৰো।
সেইটোৱেই ত চবন
ত ভালে হে চয়াবিন মই ফ্ৰাই কৰি বনাম। শুকান খান শুকানটো আ শুকানকে বানাম। গছ সটোৰ লগত পৰথা
টাটা ঔ
হৈ গল আৰু নালাগে ৰাতি কাৰনে নাই।
অ ৰাতি মানে ভাত নাখায় ন,
ৰাতি ভাত ৰাতি মানে বেছিভাগ প্ৰেফাৰ পৰঠা, নহলে ৰুটি-
অঁ অঁ কি না অঁ অঁ এইটোৱে ৰাতিটো ভাতটো খাব নালাগে অ-
এনে ইমান গৰম পিছতান থ মন যায়। ইমান গৰম দিছে।
অ অ উম উম উ তে চ' আৰু কওক আজিৰ দিনটো কেনেকুৱা গল।
চ চাৰিটা হ
আহ আহ
আজি ৰাতিপুৱা পৰা চাৰিটা পাঁচটা খালি ফলে কৰিল বেছি কোনো প়ৰাই নাই। টাইম পোৱা নাই।
আচ্ছা আচ্ছা। ময়ো কৰিব পৰা নাই ইমান। এতিয়াহে মেছেজ দিছিলো সেইকাৰণে।
এনেকুৱা নহয় না মানে আমি অফিচত থাকিব লাগে। আমাৰ দিনৰ যিটো কাম আছে সেইটো কৰি। কৰিবব লাগিব ন
এইটো কৰি পেলাই তাৰপিছত এইটো চাব লাগিব সেইকাৰণে মানে ইমান কৰাটো নহয়। আৰু ৰাতিপুৱা ৰাতিপুৱাতটো নহয় ইমান ব্যস্ত থকা হয়। মই যেনেকে ৰাতিপুৱা মই পাঁচটাত উঠো ন পাঁচটাত উঠি অ পাঁচ- উঠো। পাঁচতাত উঠি পেলাই অলপ যোগা কৰো। যোগা কৰোতে কৰোতে মোৰ মানে চাৰে ছয়টা সাতটা হৈয়ে যায়। তাৰপিছত ফ্ৰেশ হৈ গা ধুই মই নিজে ব্ৰেকফাষ্ট বনাও। গা ধুই আকৌ পূজা দিওঁতে মোৰ টাইম লাগি যায় তাতে।
সেইটো হয়। ছোৱালী মানুহ টাইম লাগে। কিমান আধা ঘন্টা?
অ পূজা যোৱাত মোৰ আধা ঘন্টা লাগে। তাৰপিছত ব্ৰেকফাষ্টটো মই নিজে বনাওঁ। আহ সেইটো কাৰণে অলপ মানে। স্বাস্থ্যকৰ খাবাৰ খোৱাৰ অলপ এইটো কৰি আছো চেষ্টা কৰি আছো।
সেইটো কাৰণে ব্ৰেকফাষ্টটো নিজে বনাওঁ। আকৌ ব্ৰেকফাষ্ট বনাই পেলাই ৰেডি হ'বলৈ টাইম লাগে। ৰেডি হৈ পেলাই ওলাব লাগে তাতে অ তাতে তাতে আৰু ট্ৰেফিক জাম থাকি যায়। সেইটোৱে
আ সেইটো লাইফ,
সেইটোৱে।
দেচোন লাহে লাহে আপগ্ৰেড হ'ব হয় নে নাই।
আহ।
লাইভতটো পিছৰ পিছত লাহে লাহে আপডেট হৈ থাকিব।
অ এইটোৱে আৰু বৰ্তমান এনেকেই চলিব লাগিব। আৰু ক
বাকী তোমাৰ মাৰ হা হা
এতিয়া ৰন্ধা কৰিব।
কেতিয়া আৰম্ভ কৰিম খানা বনাব?
অহ
এতিয়াতো মই পিয়াজ কাটিলোঁ। পিয়াজ কাটাৰ পিছত চকুৰ পৰা পানী চানী ওলালে।
মানে এতিয়া কথা পাতি আছে আৰু কাটি আছে না?
হয় হয়।
আচ্ছা। মই এনে এনে শুনিছোঁ পিয়াজ অ পিয়াজ। মানে অ যেতিয়া আমি কাটো নহয় তেতিয়া আমাৰ চকুৰ পৰা পানী ওলাই ঠিক আছে। পোৱা মানে যতে দু এটা বস্তু শুনিছোঁ এটা ত মানে চশমা দি পেলাই কৰিলে গ'লে নহয় ঠিক আছে। আৰু ছেকেণ্ড এটা বস্তু। টো শুনি মানে মই শুনিছোঁ যে চিংগাম চবাই মানে। চোবাই থাকিলে গ'লে এইটো বোলে।
চকুৰ পৰা পানী নোলাই নিকি নাই নাই এইটো কথা এটা আছে মানে পিয়াজ টো কাটিব কাৰণে বেলেগ এটা ষ্টাইল এটা আছে কাটিব। তুমি,,, এটা প্ৰচেছ এটা আছে সেইটো প্ৰচেছত খিনি কাটিলে চকুৰ পৰা পানী নোলায় মোৰ মা কাটি থাকে, আজি লগকে মই চকু মাৰ চকুৰ পৰা পানী ওলাব দেখা কাটি কিয় বেলেগ ইচতাইলত চানত কাটে পিয়াজ -
সঁচাকে নেকি?
হয় চাগে ত কিবা বেলেগ ষ্টাইলট কাটে একদম চকুৰ পৰা পানী চানি একু নোলায়। এক মিনিটো কমছে কম দহ টা পিয়াজ কাটি দিম দস্তা পিয়াজ কাটি দিম, একদম মিহি দাৰা কৰি কৰি।
আচ্ছা ত এইটো কেনেকে হয় যে চকুত পৰা পানী নোলাই।
টেকনিক এটা আছে, কাটা টেকনিক, মানে ভাবচোন পিয়াজৰ ভিতৰত এখন গেছ এটা থাকে উঠৰ গেছ এটা থাকে- কে সেইটো যে পিয়াছ তটো কাট স্মেল এটা ওলাই সেইটোম্মেলটো আমাৰ চুকুত লগাই দিয়ে। আমাৰ চকুতো দুম পুৰা চেন্সিটিভ হয়।
অ অ।
ত পিয়াজ যেতিয়া কাটে না জ্বৰ পৰা ৰুদ থাকে ৰুদ। হে ৰুটটো কাটিব নালাগে,, প্ৰথম তাৰ হেডটো কাটিব লাগে হেডটো কাটাৰ পিছত- তাৰ মাজত কাটি দিয়া কাটাৰ পিছত- উল্টা কৰি দিয়া, তাৰ পাছত কাটি থাকা চকু পৰা পানী নোলাব।
অ।
এই ক এই ভাই জ নাই এই মাত্ৰ জাষ্ট মোৰ মোৰ মাকে ক'লে মোৰ মা লগত ভিডঅ কল কৰি আছোঁ, মোৰ মাই কৈছে তই কান্দিছ কি অ? এই পিয়াজজটো কাটি আ সন কান্দো ম এই তই বুৰ্বক নেকি? নাজানা নেকি কেনেকে পিয়াজ কাটো, মই নাজানো শিকাই নে তুমি পুজা দিল এনো। কাটিব লাগে।
আচ্ছা চোন নেক্স টাইম এইটো কৰিব লাগিব। তথাপিও নহ'ব আমাৰ মানে পানী ওলাবয়ে।
ন দেত নো ওলাব নাছিলে গেছটো উলাও। সম্ভাৱনা নাই। ন সম্ভাৱনা কেনেকে থাকিব। গেছটো পিছফালদি ওলাই। তুমি আগত তাৰ মাথাটো কাটি দিয়া ত গেছটো ক' পৰা ওলা অ। মাথা পৰা ওলাব নোৱাৰে না, এতিয়া তুমি দোকানত যাবা এ মুৰ্গী কাটিব যাবা মুৰ্গীৰ গলটো কি মাথা কাটিব ন মানে ভৰি কাটিব ত এইটো আছে এই মায়ে চেফ কৰি চাবা। এইবোৰ জানে এইবিলাক কৰিব লাগে চব জানে। মোক একো নকয়, কয় পিছত কম, পিছত কম।
আহ অ
আৰু মা ইয়াত নাই। মা ক'তবা বাহিৰত আছে, শ্বুটিঙত আছে।
ক'ত আছে?
ছুটিংত।
আচ্ছা।
তুমি জাগে কিবা ফ্ৰাই কৰি আছা তেলত। ফিছ
শুনি পাই আছে ন আপুনি?
হা হা ভালকে শুনি পাইছো। ফিচ ফ্ৰাই হৈ আছে।
চাবা আৰু কথা পাতি পাতি চাবা তেল চেল আৰু চিটকি আহিব গাত।
অ সেইটোৱেই। ইমান কেয়াৰফুলি ক কৰিব লাগে নহয়। আকৌ যদি মানে এইটো হৈ যায় তেন্তে অ পুৰা মানে মুখটোৱে বেয়া হৈ যাব তেতিয়া। হুম হু হুম।
সেটো হয়।
মোৰ বহুত ভয় লাগে এইটো। মানে কিবা হ কাৰণে মু খত একো হ'ব নালাগে।
মোৰ হৈছিলে হাতত।
অঁ।
চ এতিয়া পাঠো চাগে ন?
বুজানা। অটমেটিক কাটি যাব নেকি? তোমাৰ কেইটা বাকী আছে? কেইটা?
আহ চাব লাগিব।
মই আৰু একবাৰ কৰিম পিছত তুমি আৰু দুইবাৰ কৰি দিবা। তুমি কৰিবা নেকি ঠিক আছে
এতিয়া মই কৰো। অ ঠিক আছে দিয়ক অ।
এতিয়া কৰিবা, পিছত কৰিবা?
আহ অ?
এতিয়া কৰিবা নে পিছত কৰিবা?
এতিয়াই কৰি আছো।
বেলেগ নাম্বাৰ দিয়া যিটো কৰিবা।
অ-অ-অ ঠিক আছে দে।
অঁ-অঁ। ঠিক আছে দিয়া।